স
হেল্ল' মই আপোনালোকৰ ঘৰৰ ওচৰত আছ ছিলিলো
ক কোন খিনিত
এই ওচৰতে এ অলপমান হয় হয় ফলৰ বজাৰ কৰিব আহিছিলো।
ফলৰ বজাৰ?
অ ফলৰ বজাৰ কৰিবলৈ আহিছিলো, ফল মূল কিবা কিনিবলৈ আহিছিলো, তাৰে পিছত আপোনাৰ আপোনাক কি কলো, সেই দেখিলো, অ কি-কি ললো মই? আম ললো, আপেল ললো, তাৰে পিছত অলপমান দুটামান ষ্ট্ৰবেৰী ললোঁ, তাৰে পিছত আৰু কল ললোঁ, আৰু মিল্ক মিটৰ এটা কাষ্টাৰ্ড কিবা পাউদাৰ ললোঁ আৰু সেইখিনি ললোঁ।
আহা ৰ'ল'ল আমাৰ ওচৰত আচা যদি আহা।
এতিয়া গলোয়ে ঘৰ, আছিলো অলপ আগতে দহ মিনিট মান হ'ল এতিয়া আকিলো ঘৰ মই। মই আজি ভাবিছো মই আজি সেই বনাম আহ ফলৰ একবিধ আহাৰ বনাম
ফলৰ?
ফলৰ-ফলৰ।
অঁ ফলৰ
মানে মানে মই এটা ভিডিঅ' দেখিলো, তাতে মানে বঢ়িয়া লাগিছে দেখি খাবই ইচ্ছা কৰিছে দেখি পেলাই।
কেনেকুৱা বনাব ক ছোন
বনাম আৰু মই, কিবা কিবিকে মানে, প্ৰথমতে
দুৰ্গ যগে
কলখিনি কাটি লম, সৰু-সৰু কে কাটি লোৱাৰ পিছত, কৰিম
পকা কল নে কেঁচা কল?
পকা কল। পকা কল। অ। উ
তে বনাবা, বনাই আমাৰ আমাৰ কাৰণে লৈ আহিবা।
হ কৰিম। উম, পকা কল কেঁচা কল আৰু। এ কি কয়? ফলৰ সেই বনাম আহ চব মিক্স কৰি কেনে জুচ এটা বনাম।
সদায়
চব ফল মানে সৰু সৰুকে কাটি কেনে মিক্সিত দি পেলাই এটা জুচ বনাম, বনাই কিনে ফ্ৰিজত থৈ খাই থাকিম।
কেইদিন খাবা?
খাম আৰু দুই তিনি দিন মান, তাৰ পিছত এ বেনানা কেকো বনাম বুলি ভাবিছো কল অলপ বেছিকে আনিছো সেইকাৰণে। কলৰ কেক আৰু কলৰ কেক এটা বনাব পাৰি বিৰাট ধুনীয়া।
তুমি বেছিকে বনাই কেনে দেখা বিক্ৰী কৰিবা পাৰা, দোকানত দি কেনে?
অ পাৰো বিক্ৰী কৰিব কিন্তু এ সময়ে নিমিলে সময়ে নিমিলে নহয় আৰু। বেছিকে সময়তটো মিলিলে বনাব পাৰিলো হয় বেছিব পাৰিলো হয়, দোকানে দোকানে দিব পাৰিলো হয়।
এইবিলাক বস্তু বহুত বিক্ৰী যাবতো।
অ', অনলাইনতে কাৰোবাক কৈ- কৈ এনেকে কব পাৰিলো হয়। বানানা কেকটো মানে মই হেই কৰো প্ৰথমতে পকা কলবোৰ যে আছে পকা কলিল পকা কলিলে হেই কৰো ব মিক্সিত কৰি ল মিক্স কৰি ল একেবাৰে সানি লওঁ মিক্সিত সেই কৰি লওঁ। তাৰে পিছত তাতে চেনী, গাখীৰ, অলপমান বেকিং পাউদাৰ এনেকে দি কেনে আৰু মইদা অলপমান দি কেনে এনেকে লগে অলপমান মিক্স কৰি লওঁ মিক্স কৰাৰ পিছত আপোনাৰ এটা হেৰি লওঁ বাতি এটা কিবা বাচনত সিখিনি ঢালি লওঁ। ঢালি কেনে অলপমান খিনি হ'ব দিওঁ আধা ঘন্টা পঞ্চল্লিশ মিনিট পিছত হৈ যায় এইখিনি চব ধুনীয়াকে তাৰপিছত ঠাণ্ডা হোৱাৰ পিছত এনেকে কাটিব দি কাটি দিওঁ সৰু- সৰুকে পিচ পিচকে কাট দি পেলাই এনেকে চাহৰ লগত খাবচোন বিৰাট সোৱাদ লাগে।
চাম নষ্ট হয়
অ', চাহৰ নষ্ট হৈ গল আপোনানি চাহতো বাদ দিয়ক দুপৰীয়া হব হৈছে আজি মাছৰ টেঙা খাম বুলি ভাবিছিলো অলপ কব নেকি কেনেকে বনাই আপুনি?
কেতিয়া খাব ৰাতি?
নহয় দুপৰীয়াই খাম।
দুপৰীয়া
হয়' কেনেকে বনাই? এই সৰু মানে লোকেল মাছ।
সৰু মাছ ন ডাঙৰ মাছ?
সৰু-সৰু আৰু বেছি ডাঙৰো নহয় বেছি সৰুও নহয়।
মাছখিনি ভাজি ল'বা ধুই কিনে আগতে।
অ', তাৰপিছত
থৈকেৰাৰ টঙা আছে নে থেকেৰা টঙা।
আছে।
থেকেৰা টেঙে অলপ ভিজাই থবা।
অ',
থৈ মাছখন ভাজি ল'লা ন
অ',
ভাজা হোৱাৰ পিছত তাতে দুটামান পেহাৰ বেহাৰ সৰিয়হ তাৰ মানে অঁ', সৰিয়হ দিবা দি দিয়াৰ পাছত আৰু টেঙাখানি ঢালি দিবা তাতে।
অ',
চাকৰাহাদি ধালি দি‌ ৰ প অ হয় মান ঘৰৰ কি খিনি লাগে পানী জোখমতে পানী দিবা।
অ।
দি পানী দিয়াৰ পাছত অলপমান সেই চাউলৰ গুৰি, অকণমান যদি সানি দিয়া নহয় আঞ্জাটো ভাল হয়। ডাঠ হয় অলপমান। অলপ চেচিৰে পানী হৈ থাকে।
অ, তাৰ পিছত-
তাত আৰু উতলা আৰু কিছু সময় অলপ উতলা আহিব লাগিব আৰু- উতলাৰ পাছত- মাছ যিখিনি লাগে মাছখিনি দিলেই হ'ল।
সেনেকে পৰিলে হৈ যায়।
অ মাছখিনি দিবা, দিয়াৰ পাছত অলপ বেছি বেছি উতল খালে ভাল আৰু টেঙাৰ আঞ্জা যিমানে উতল খায় সমানে সোৱাদ হয়।
ৰাতি খাব নোৱাৰি নেকি?
ৰাতি খোৱাটো ইমান ভাল সি হজম নহয় দিনত খোৱা বেছি ভাল।
দিনত খালে বেছি সোৱাদ লাগে ন।
অ।
বিয়াবোৰত যে মাজে মাজে খুৱাই ইমান সোৱাদ লাগে নহয় টেঙাৰ আঞ্জাবোৰ ইমান টেষ্টিকে বনাই, পাক ঘৰত খাপ আহিলে আৰু সেইটোৱে মনত পৰি থাকে।
টেঙাৰ, থেকেৰা টেঙাৰ বেছি সোৱাদ হয়। চেন গোন্ধটো ব- দিয়া।
আৰু যে মাছৰ লগত আপোনাৰ কলপাতত দি পেলাই যে ভাপে মাছ বুলি কয় যে। সেইটো এটা বনাই নহয় কি? সোৱাদ হয় সেইটো বিয়াত দিয়ে বেছি।
এইটো সৰু, সৰু মাছ, সৰু মাছৰ বনাই পৰা মাছৰ-
অ সেইটোতো বনাবই নোৱাৰো আমি ইয়াতে ঘৰত বা বনাব পাৰিলেও মানে বিয়াৰ দৰে নহয় আৰু ইমান সোৱাদ হয়, বেলেগ এটা মানে আমেজ পাওঁ। শুনিছেনে, অ ব বহুত ভাল লাগে সেইখিনি সেইব-
শুনি আছোঁ।
তাৰপিছত আপোনাৰ আৰু কি কয়? বিয়াবোৰত যে আৰু সেই, কি কয় যে বিলাহীৰ এটা বিলাহী আৰু কি কয় তেতেলী টেঙা এটা যে চাটনি বনাই কি সোৱাদ লাগে ন সেইটো।
এই জেলী-
তাৰ কৈনে ছাটনি- কয় মানে- বিৰাট মুখত লাগি যায় এই সোৱাদটো মানে- তাৰপিছত আৰু আপোনাৰ কি কয়? আপোনাৰ আৰু, আৰু যে- এটা সেই-
বিয়াত বিয়াত গৈ খাই ভাল পা নে তুমি?
কি কৈছা?
বিয়াত গৈ খাই ভাল পোৱা নে?
অ বিয়াত। তো খাবলেতো যাওঁ।
বুফে বুফে খুৱালে ভাল পোৱা নে বহী খোৱালে ভাল পোৱা।
দুয়োটাতে ভাল লাগে।
মই বহি কেন বহাৰ পিছত দি যি যে যায় সেইটো বেছি ভাল পাওঁ।
অ আমাৰ গাঁৱৰ বিয় বোৰত যে বহি বহি দেখুৱাই সেই।
ৱা ।উঠি উ উঠিযে প্লেট পাটদৃ ভাল নাপাওঁ।
অ'। ডাৱৰ। বিয়া বোৰত যে বহি বহি কেনে--। কলপাত দিয়ে কলপাতত এনেকে সেই ভাত দিয়ে। মাহৰ দালি দিয়ে, চব্জি দিয়ে, মাছ দিয়ে, মাংস দিয়ে। মিঠাই দিয়ে, দৈ দি--।
সেই দি গলে ভাল হয়।
লোকেল দৈ দিয়ে। ম'হৰ দৈ একদম লোকেল দৈ দিয়ে। কি সোৱাদ।
গাওঁৰ- গাওঁৰ বস্তুৰ সোৱাদ বেলেগ।
আৰু চব মানে লোকেল বস্তু ন। অ বহুত ভাল লাগে। এ সেইবোৰ খাই খাওঁ খাওঁ লাগি থাকে। খাই অহাৰ পিছত আৰু মনত পৰি থাকে খাম খামকে।
ঘৰত কৰা খেতিৰ বস্তু। তাকে। ঘৰুৱা বস্তুৱে বেছি সিহঁতৰ। কিছুমান আৰু পুখুৰীৰ মাছ মাৰিও খানা দিয়ে, ঘৰৰ ছাগলী কাটিও বিয়া পাত--। তে মাংস।
সেইটোৱেই টো কথা বেলেগ সোৱাদ।
আমাৰ টাউনত আৰু কি? পঁচাক বাহিৰত কাটি আনিছোঁ পানী চানী ঢালি। কত আৰ সোৱাদ হব ইবিলাক হৈছে।
হাঁহ হাঁহ থিকে কৈছে আপুনি। গাঁওৰ সোৱাদে বেলেগ। আৰু যে তেল পিঠাটো দিয়ে। উফ ৰাম কি টেষ্টি তেল পিঠাটো মানে। জোৰোণত গ'লে দিয়ে যে গাঁৱৰ ফালে। জোৰণত গলে তেল পিঠাটো দিয়ে। তেল পিঠাটো। মানে মই বনাবলৈ চেষ্টা কৰিছো। বহুত বাৰ কিন্তু সেই সোৱাদটোৱে নহয় তেল পিঠাৰ মানে। বেলেগ এটা বনাই নাৰিকলৰ লাৰু দিয়ে, তিলৰ লাৰু দিয়ে, পিঠা দিয়ে আৰু কিমান কি যে দিয়ে।
বিয়া খাবা মন গৈছে। তোমাৰ।
মোৰটো সদায় বিয়া খাওঁ খাওঁ লাগিয়ে থাকে মনটো। বিয়া খাই ভাল লাগে আৰু। মানে বহুত মানে চখ কৰি যাব পাৰি নহয় আ আকৌ বিয়াবোৰত ধুনীয়াকে লিপষ্টিক কাজল লগাই, আইলাইনাৰ লগাই, চুইজাৰ পিন্ধি নতুন কাপোৰ পিন্ধি কেনে যাই ভাল লাগে। গে আৰু এটা ভাল পৰিৱেশ। অ
আহিবা আমাৰ ঘৰত। ফোন কল্লে নহ'ব ন আহিব লাগে।
যাম যাম যাম। যাম যামকে যাবই পৰা নাই। বিৰাট ব্যস্তত মানে ব্যস্তত থাকো কামৰ মাজত কাম বোৰ কৰি থাকো সময়ে নাপাওগৈ।
দুদিন থাকা কৰি আহিবা।
কি কৈছে
দুদিন থাকা কৰি আহিবা
অ থাকাকে যাব লাগিব আৰু কি উপায় নাই নহয় থাকাকে যাম থাকাকে যোৱা যাব লাগিব আপুনি টেঙা আঞ্জা খুৱাব আকৌ মাছৰ
খোৱাম খোৱাম
তেতেলি টেঙা দি খুৱাবচোন
তেতলি টেঙা পেট থেকেৰা টেঙাৰ সোৱাদ বেছি
কিন্তু মোৰ আকৌ তেতেলী টেঙা দিয়ে খাব ইচ্ছা গৈছে তেতেলি টেঙা এটা চাক নি বনাই যায় ফোচাকাৰ লগত যে দিয়ে তেতেলি টেঙাটো ওফ ৰাম কি সোৱাদ ফোচকাৰ লগত তেতেলি টেঙাটো বিৰাট মজা লাগে খাই খাওঁ খাওঁ লাগি থাকে সেইটো ফোকাটো কি সোৱাদ আৰু আকৌ দহি ফোচকা ৰুল দিয়ে দহি ফুচকা দহি ফুচকাও খাই মজা লাগে দহি, বাদাম, চাটনি তুলচিগিয়া এনেকে দৈ এ দৈৰ ফুচকা কিতা যে বিৰাত ফাইভ লাগে দৈৰ ফুচকা কিতা খাই
দহি বৰাৰ যে দিয়ে বিয়াত কিছুমানৰ
কি ক'লে
কিছুমানৰ বিয়াত দহিবৰাই দিয়ে
দহি বৰাও ভাল লাগে দৈ দি বনাই যে দহি দহি বৰা কিটা তাৰে পিছত এই দৈ দি বহুত কিবা কি কিবি বনাব পাৰি মানে বিভিন্ন বিভিন্ন বস্তু বনাব পাৰি দৈৰ পৰা নহয় নে
উম